হেল্ল'
অ ক'
কি কৰিছ?
এ এনেই আছো। তই?
বহি আছো। মোৰ যে মোৰ মাথাটো একদম খাৰাপ হৈ গৈছে বিশ্ব
তোৰটো তোৰে, মোৰতো ভাবচোন
এতিয়া আকৌ নাই হোৱা জা ন
কিয় একৌ গ্লিছ হৈছে নেকি
দেখাই আছে টাইম টো জিৰ' জিৰ' দেখাই আছে ৰ
মানে আকৌ মানে এতিয়া কিমান তক কিমান আৰু ফোন কৰিব পাৰিবি?
পাৰিম ৰ ক'লটো মানে হোৱাই নাই ন কমপ্লিট হ'ব
এনেও নেটৱৰ্কৰ প্ৰব্লেম হয় বাৰু দেই মাজে মাজে
ৰ ৰ
এইকেইদিন জিঅ' কিন্তু বহুত বেয়া নেট চলিছে ন
অ
তোৰ কেনেকুৱা? মই যে মানে মই নেট বচাই থ দিও ন ৰাতিপুৱা। মই এতিয়া মানে আনলিমিটেডটো নাই যে ৰাতি সময়ত কি হয় শুভ সময়ত বোলো মই গোটেইখিনি নেট খটম কৰি পেলাও বাৰতাৰ এটা আগত নচলেই তেতিয়া নি? বেলেগৰ পৰা ললেও মানে সেইটো কাম নিদিয়া হয় আও, কিয় মানে কি হয় একো বুজি নাপাওঁ
উম ৰচুন ম‌ইটোক কাটি কৰিছো ৰ, অ জিৰ' জিৰয় দেখ হে সে সেটৌ কাৰনে, অ এতিয়া জিৰ জিৰ টাইমিংটো জিৰ জিৰ দেখাইছে
মোৰ টাইমিং দেখোন হৈ আছে এক ঘন্টা ন মিনিট দহ মিনিট আহ
কেনেকে এঘণ্টা দহ মিনিট ন মিনিট আমি এতিক কৰিছো হে
অ ওৱান পইট এইটটিন যেনেকে টাইম গৈ আছে মোৰ ইয়াত এক মিনিট বাইশ ছেকেণ্ড হৈ আছে
অ মোৰ ইয়াত আকৌ দেখুৱা নাই যে কৰ কাৰণে বাৰু হ'ব দে
কথা পা থকচোন কিবা ধ গীত দিব পাৰে দুটাত
মেইন প্ৰব্লেম দিছে অ
এইবাৰেই দিছে ন আগতে ইমান দিয়া নাছিলে কিন্তু
উম আকৌ তইও আকৌ অসভ্যালি কৰিছ নহয় তই অসভভ্যালি নাই কৰা উ প্ঘঘল হলেও ছোৱালী
এই মানে কি হ'ল টেনচনে অকণ বেইনটো বেয়া হৈ গৈছে
অকণ নহয় গোটেই ব্ৰেইন
মই বিচাৰ কৰিব বেচে দিব লাগে কাৰোবাক দিও কাৰোবাক এই একগজামৰ কেইদিন হা মোৰ এনেকুৱা হেৰি হৈছে তোৰ মই পাগল হৈ গৈছো কুকাৰৰ চিট শুনিলে নেকি নাই শুনা নহয়
নাই অ পগলা নেকি কি অলপ তই
এ মোৰ ব্ৰেইনটো বেয়া হৈ যায় মানে এটা বস্তুকে বাৰে বাৰে কৰি থাকিলে ন মাত মাথাটো অলপ টিং টিং মাৰে
ইটো শুনিছে নেকি নাই শুনা ইটো শুনিছ নেকি নাই শুনা চেক কৰা কেইটাও ভাবিবা আৰু দেই উ
ক গ'লা বুলি ভাবিব নে
সচাগে ব লাইতে
চিকো কৰে নেকি ব এইবোৰ মান এটা শুনিব আৰু কথাবোৰ শুনিব আৰু দেই বাৰিব বেলেগ বস্তু হ
আমি আৰু বেলেগৰ কাৰণেহে কাম কৰিহে আছো আৰু
সেইটোতো হয় বাৰু
উভাই নাই
মোক যে হাইট চাই মানুহে কাম নিদিয়ে জানান নাই মোক যে হাই আচছাই মানুহে কাম নিদিয়ে
এই এশ হে
মই ভাবিছো মোক ইমান দুখ তেন্তে মোৰ ইমান দুখ ন মই যদি এতিয়া ডিগ্ৰীও কমপ্লিট কৰো ন মোকানে চাই মানে ক'ব ভন্টি তুমি কামৰ কাৰণে নাই হোৱা এতিয়া তোমাৰ বয়সতো এনেকে ক
অহ মোকো কৈছা নহয় মইন ফুৰিব চুৰিবলৈ গৈছিলো যে কি মোক কৈছা এদিখন কিমান ক্লাছত তুমি
অ মানে মোক সোধে হা তুমি কি কৈছ হেৰি অ সেইটো চিক্স চেভেন মান হ'ব চাগে মই হা মই চিক্স চেভেন অ মোক মই কৈছো তুমি মোক দে কি মই ছয় সাত ভৰিত পৰি থাকা নিচিনা লাগে নেকি মোক তেনেকে কৈছে জাননে মানুহটোৱে ইমান দুখ লাগিছে জেকাতে দুখ লাগিছে মোৰ
এ চবেই কয় মোকো কয়
অ ইমানেই চপনে চবে যে আমাক যে এইটোৱে সোধে
নাযায় না বুঢ়া বুঢ়া মানুহবোৰো তো চাপৰ চাপৰ থাকে আমি চোন সিহঁতক কিবা কোৱা আপোনাৰ ইমান নাই হ ন আপোনাক ইমান নাই মই এনেকে কম নেকি
এ নহয় মানুহৰ মুখৰ পৰা ধৰিব পাৰি ন আমাৰ মুখ খনেদি মানে ঘপচে ধৰিব নোৱাৰি
ঈশ হেইদিনাখন জাননে নাই মই তোৰ এই নাইকাৰ পৰা চুলি কালাৰ এটা অৰ্ডাৰ কৰিলো হা পাঁচশ ঊনৈশ টকা দি তাৰপিছত এই বেৰি প্লাম হা তাৰপিছত আহিলে বেলেগ কালাৰ তাৰিছতো তোৰ মানে লিখাও আছে বেৰ পলাম হা ভিতৰত মানে বস্তুটোহে বেলেগ চবতে বেৰি প্লাম বেৰি প্লাম বেৰি প্লামে লিখাআছে দেই তাৰপিছত মই কৰিলো মানে মই গ'লেতো পাৰ্লাৰত কৰিছো আৰু পেহীৰ হা তাৰ পিছত তাত মই কৈছ না কালাৰটো ওলাইছে এতিয়া বেলেগ এতিয়া পেহীৰ তাতো বেলেগ কালাৰ অহাই নাই আৰু পাঁচশ ঊনৈশ টকা দি বোলে কৰিছোঁ তাছতে আকৌ মই এটা বেলেগ কালাৰ অৰ্ডাৰ দিওঁ নহয় পেহীয়ে মানে মোক এনেই ফ্ৰিতে কৰাই‌ দিব অ মানে বেৰি প্লাম কলাৰটো টো মানে নায়ে সেইটো কাৰণে অৰ্ডাৰ দিছিলো না নাহিলে গা পা দুদিনতে আহি পাই গৈছিলে তোৰ ওচৰতে কাৰণে
কৰিবি ত্ৰিশ টকা দি যে নিচা কালাৰ কৰো চেৰিকালে ইমান ধুনীয়া ৰং ধৰা বেছি দিনলৈকেও থাকে সেইটো কালাৰ মোৰ কালাৰটো বিচ্ছাছ কৰি মোক কাল মোৰ চুলি কালাৰ দেখি আমাৰ গাঁৰ মানুহে চবে মোক সোধে কি কালাৰ কৰিছা মোক কালাৰ টো আনি দিবা চোন মই এনেকুৱা বিজনেছ খুলি ললো জানানে
উ এতাই আনি দিয় নেকি
আনিছো মানুহ বিলাকক মোক চবেই কয় ভালে লাগিছে তোমাৰ মানে লাইটো পোহৰত মানে বহুত ধুনীয়াকে জিলিকে বস্তু ৰ'দতোহ কিন্তু মানে মই এবাৰ ফাৰ্ষ্ট টাইম এইটো মানে থা থাৰ্ট টাইম অ থাৰ্ট টাইম মই কৰিব নাজানিলো ভালকে গোটেই মোৰডালক কৰি ললো মুৰ্গী ঠটো নিচিনা লাগিছিলে দেখিবলৈ
উ মই আমাৰ লগৰজনীও তেনেকুৱাই হৈছিলে
কোন খিনি কৰিবি জান ন চুলি তলৰ খিনিত কৰিবি
তলখিনিতে কৰিম
চুৰি তলৰ খিনিক কৰিবি মানে আও মানে এগাল মান কৰিবি ৰংটো নিচা ৰংটো আনিবি না ত্ৰিছ টকা লয় আৰু ৰং লাষ্টিং হয় এইটো বস্তুটো উম তাৰপৰা আকৌ চুলি বেয়া হোৱা টেনচনো আছে তাৰপৰা আ নকৰিবি তেন্তে
উ আই বোৰ চুলি বেয়া হ'লে তেতিয়া মই হাইলাইট যে কৰিছিলো তেতিয়া তোৰ মা হাইলাইট কৰা এমাহো হোৱা নাই মই ডাইৰেক্ট সেনা দিলোৱে
এ শুন হেৰি এটা কাম কৰিবি তই সেইটো কৰ ন এই যে উ মানে যোনবিলাক ভাল চেম্পু সেইবিলাকেদি মোৰ ধু বি
এ মোৰ ধৰ
নহ'লে পাৰ্লাৰত গৈ পেলে পাৰ্মিনেন্ট হেয়াৰ কালাৰ কয়ি আন
উম, সেইটোৱে কৰিব নানে পাৰমানেণ্টে কৰিলে কিন্তু ফেড হয় যে কালাৰটো মোৰ হাইলাইট টো পাৰমানেন্টয়ে কৰা আছ হা কিন্তু ফেড হয় কালাৰটো আৰু মই চুলি কাট ৰাতিয়ে থাকো না। সেইটো কাৰণে।
উম, কি কৰিবি তেন্তে এতিয়া অ', মই হেৰি কালাৰ মাৰিম বুলি ভাবিছিলো এইটো যে এইটো এইটো এইটো তোৰ বগা কালাৰটো যে
কি বগা পগলা নেকি তই?
বল কালাৰ নে কিবা কালাৰ এটা কয় যে অলপ হালধীয়া নিচিনা যে ফৰেনাৰ যে ফৰেনাৰ চুলি বিলাক কয় যে অকণ হালধীয়া টাইপ। ইমান হ'লে যে ন হালধীয়া বগাৰ নিচিনা যে। কোনটো কৈছো গম
গম পায় তো এ নালাগে ৰঙাটো তে মাৰ ৰঙাটোয়ে ভাল।
এ মোৰ বহুত মন আছে সেইটো এ বেয়া নালাগে আমাৰ ইয়াৰ ছোৱালীজনীয়ে কৈছো মানে তাইতো বাহিৰত থাকে ছোৱালীজনী। ক'ত? থাকে নাজানো বাৰু ইমান। আ, বাহিৰত থাকে ন'? ত', মানে, তাই কৈছে হা, এটা চাইড আ, বগা। এটা চাইড ক'লা মানুহবোৰে কি কৈছে জান? মেগীছ তেল লাগিছে বোলে ইমানেই, মানে, মানুহখিনিয়ে একোৱেই নাজানে।
মানে, এটা চাইড। মানে, গোটেই এটা ওপৰৰ পৰা পি তললৈকে এটা চাইড নেকি?
এই, মানে, এটা চাইড ক'লা। এটা ভাগ আৰু এটা চাইড গোটেই বগ গাহ
উম, হ'ম। বুজিছোঁ।
অ', তেনেকুৱা কৰিছে, মানে। এতিয়া এ, তেনেকুৱা, এ, সেই, মই তেনেকুৱা নকৰোঁ, মানে আচ্ছ কন কেইদেমান মানে সেইটো বগাটো মাৰি দিব বুলি ভাবিছিলো
চুলি কেইটা দীঘল হলে ভাল লাগিব দীঘল কৰ আকৌ
বাৰু এতিয়া
দাইজনী ছোৱালিজনী চাগে চুলিখিনি দীঘল তাকে ন
নহয় ছুটি হেই এই বাহুত প পৰে
উ স্মুথ চাগে
ইমানো স্মুথ নহয় ষ্টেট কৰিছে নেকি নাজানো খালি অলপকেকুৰা টাইপ নেকি কি ইমানটো ভালকে নাজানো ইয়াত নাথাকে ন
উম
চিঞতিকে নাজানো ইমান কাহ ঔষধ খাইো পাতলা নাই পৰা কাহঁত
এ কিবা এইটো কি তুলসী কিবা কিবি কঢ়া বনাই খামে
কোৱাচোন মোক কিমান কি নাই খোৱাটো কচোন মোক ঘৰৰ বস্তু খাইছো হস্পিতেলৰ বস্ত বস্তু খাইছো
উম মানুহে দিয়া বস্তু খাইছ ন মানুহে দিয়া বস্তু কছে আছে নে নাই
চব খাইছো মইযে ভালেই নাপাওঁ একোৱে ভাল নোপোৱাওঁ অলপ
এইটো এবাৰ লাগি গলে লাগিয়ে যায় জান
সেইটোতো বেয়া আৰু এইডাল বেমাৰ খোচৰা বেমাৰ নেকি নাজানো আৰু দেই
কি বস্তু
খুচুৰা বেমাৰ নেকি নহয়তো
হ'বও পাৰে দেই
হ'ব পাই এইবিলাক বেমাৰ মানে ধৰিব নোৱাৰি নহয়
সেইটোৱে
হকক কি বেমাৰ আহি যাব পাৰে ঠিক নাই ক'ত
অ ভিডিঅ' দিছলো
অ ভাল লাগিছে জেগাটো তোৰ তপতো ত ত তোৰ কাপোৰ কাপোৰ ভাল আছে কি ন দেই।
কি ভাল দেখিছ মোৰ একদম পচন্দে নে নহয় সেইটো ফ্ৰক হয়
এনেও চাবি নিজৰ কাপোৰ ভাল নালাগে নিজৰ কাপোৰ এনেও ভাল নালাগে নিজৰ কাপোৰ এনেও ভাল নালাগে।
এ নাই ৰে মই কাপোৰ কিনিয়ে থাকো কিনিয়ে থাকো কিন্তু ভালে নালাগে সেই সদিনাখন যে বিয়াত পিন্ধি গৈছিলো যে সিহঁতৰ দেখিছিলি এই দীঘল বডিকণ টো যে
অ
সেইটো কিমান ৰ তেৰ শ‌‌ নে চো
ইমান দামী কাপোৰ কিনিলে মোৰ ঘৰ ওলাই দিব মই ক'ব তই ওলাই যা কাপোৰটো থৈ যা।
উম উম মই এতিয়া এগাল কাপোৰ চাইয়ে থৈছো এতিয়া তোৰ এনেকে তোৰ জৰ্গছ চৰ্গছ চাই থৈছো আৰু সেয়া কম কম দামতে জৰ্গছ এনে টপ মানে মই এতিয়া মানে এনেক তো ত বস্তু বোৰ আছে কেনেকে জগৰ্ছৰ লগত ত পিন্ধা সেইবোৰ সেইটো বস্তু মানে মোৰ নাই। আত সেইটো বস্তু কিনিব আহ জগছটো এনেকে দুটা এনেকে কিনি মাৰি এটা গ্ৰে এটা ব্লেক টাইপ টপ চাৰি পাঁচটা মান কিনিব লাগিব আৰু ক্ৰপ ক্ৰপ।
জিন্ চিন্ য তাৰ চব পেন্ চেন এইবিলাকৰ চখ আছে
কিনিবলৈ আছে কাপোৰ বোৰ দেখোন যিমান থাকিলো নাই নাই নিচিনাই লাগে
আৰু চাবিচুন পিছত লোকক দেখিলে বেছি হ'ল হ'বলৈ মন যায় হয় নকৌ আৰু আৰু এটা চাবি নিজৰ বস্তু কেতিয়াও পচন্দ নালাগে সঁচা কথা কবলৈ গ'লে
হয় মই এতিয়া হা মই সিনাখন তোৰ গৈছিলো তোৰ কেতিয়া আৰু ৰ তোৰ বিহুৰ সময়তে নেকি সেইখন টপ এটা কিনি আনিছো হোৱাইট কালাৰৰ মানে কি বা গৈছ ন মই এনেই আছ থৈ থৈ দিম
অঁ, মই মোক কাপোৰ মানে কি পচন্দ নালাগা হৈ যায়! এবাৰ
অঁ, মোকো তো মানে এতিয়া জোনবোৰ কাপোৰ লাগে ন, সেইবোৰ কাপোৰ মই বিচ চাৰি পোৱা নাই, জানা!
অঁ সেইটো হয় বাৰু, বিচাৰি না পাই কিছুমান কাপোৰ আৰু অনলাইন দিলে চাবিচোন কিছুমান কাপোৰ ভাল নাহে কিন্তু।
অঁ মই অনলাইনত দিছিলো ন চাবানাত এটা হে, ইমান মৰম লাগিছিলে সেইটো, তাৰপিছত তোৰ ইমান বেয়া কোৱালিটি আহিছে ইমান বেয়া কোৱালিটি আহিছে
কি ক! আমাৰ ঘৰৰ ওচৰৰ ছোৱালীজনীয়ে হা তোৰ এই বিয়া কাৰণে শাৰী দিছে অৰ্ডাৰ হা আহিছে কি জান ত বিয়াৰ হেৰি যে পিলাক টেন্ট কাপোৰ যে চুৰনি তেনেকুৱা আহিছে, জাননে! তাৰ পিছত বিয়া কাপোৰ বোৰ আহিছে কৰি লে কৰি লে ৰিটাৰ্ণ কৰি দিছে কিমান কি ভাল নালাগে ন!
উম, এই চাদৰ মেখেলা বোৰ কিন্তু ভাল আহে দেই।
নাই বাৰু বিশ্বাস কৰিব নোৱাৰি
এ নহয়, তোৰ এইবোৰ ফেচবুক চেচবুকতযে দিয়ে যে! অঁ আমাৰ মায়ে দি থাকে নহয়, ভালে আহে দেই।
কিনিব মন আছিলে বাৰু।
মিচিং মোৰ ভাল লাগে! দামো হয় নহয়?
উম তিনি হাজাৰ মান পৰিব। তিনি হাজাৰ চাৰি হাজাৰ কিন্তু ভাল লাগে তোৰ কোনবিলাক গৈ লাগে দেই এই ৰঙা নীলা নীলাটো ইমান নহয় ৰঙা সেউজীয়া
অ গ্ৰীণতটো ভাল লাগে সেইদিনাখন দেখি দামো লয় মানে পিয়ৰটোত দাম ল'ব সাত আঠ হাজাৰ মান।
ও পিয়ৰটো দাম হয়, যোনবিলাক ডুপ্লিকেট সেইবিলাকৰ দাম ইমান নহয়, কম দামী! এতিয়া মই য'ত আছিল আছিলো ন, মিচিং ন নিজে কাপোৰ বয় ন, মই চা খাও ন, মানে পুৰা পিয়ৰ আৰু।
উ, তই কি এতিয়া আইফোন চাইফোন নলো? আইফন তই এটা লৈ ল! ওঁ আই, ঘৰৰ মানুহ নে?
হয়